হেল্ল'।
শুনিছানে?
অহ, শুনিছোঁ, কি কৰি আছ'?
এয়া এই আহাৰটো গ্ৰহণ কৰি উঠিছোঁ।
অ', অ', কিহে খালি?
এ আজি মৎস আনিছিলে।
অ'। ভালে কৰিলে দে, আমাৰো এই আমাৰ আকৌ মই আজি ডিম আমাৰ আমলেট কৰিলে তাৰপিছত আকৌ মচুৰ দালি আৰু লগতে ভাজি এটা আছিলে, ভাত কেৰেলা ভাজি।
অহ, অহ, আচ্ছা। ময়ো আজি ঘৰলে আহিলোঁ। মাহঁত শুলে বাৰু।
অ', মই তই ঘৰলৈ অহা গম পাওঁ বাৰু এনেই। অথনি কৈছিলে কোনোবা এজনে দেখ
উম, এই হেৰি ইয়াক কাণাই আহিলো, আজি মানে ধলপুৰত হেৰি, বিজ্ঞানৰ অলপ প্ৰতিযোগিতা এটা আছিলে।
অহ। বিজ্ঞান প্ৰজেক্ট নেকি? অহ।
তাৰপা মই হেৰি কৰিলোঁ। মই আমাৰ, আমাৰ দলটোৱে দ্বিতীয় হ'ল বাৰু।
অ', অ', ভালেই আছে দে, ঠিকেই আছে এইবোৰ ক্ষেত্ৰত মানে তই আজিকালি আগবাঢ়ি যাবই লাগে। নিজকে এইবোৰত অংশগ্ৰহণ কৰিব পাৰিলে ভালেই।
উম, আম-আমাৰ দলটো দ্বিতীয় হ'ল, তিনিজন আছিলোঁ।
অহ, কি প্ৰজেক্ট দেখুৱালি?
এই ৰ'ব'টিকছটো বনাইছিলোঁ আমি।
অ', অ', অ'।
এনেকুৱাকে মানে ৰ'বটৰ ৰ'ব'তটো এনেকুৱাকে বনাইছো যে, ক'লেই যে আমাৰ মানে হেৰি অৰ্ডাৰসমূহ পালন কৰে, সেনেকুৱাকে বনাইছিলোঁ।
অ', এ আই ইউজ কৰিছা নহ?
হয়, এ আই টো ইউজ কৰিছোঁ, মানে আমি যদি কওঁ। এই কিনাৰত থকা বস্তুটো উঠোৱা, তেতিয়া মানে সি লগা লগ সেই বস্তুটো উঠাই লয়। বা আমি যদি কওঁ তুমি আগলৈ আহা, তেতিয়া সি মানে আগলৈ আহে।
অ', অ'। মানে তহঁতৰ এতিয়া ৰ'ব'তটোৱে অকল তোৰ ভাগৰ বা তই যাক নিৰ্ধাৰণ কৰি দিছ' তাৰ ভাগৰ কামানেই শুনেনে নে বেলেগ মানুহৰ কথা শুনে?
বেলেগ মানুহৰো কথা শুনে।
অ', মানে তেনেকে বনাইছ'।
যাতে সকলোৰে সুবিধা হওঁক।
অ', অ', ঠিকেই আছে, এ প্ৰথম পৰ্যায়ত মানে তহঁতৰ এনেদৰেই আগবাঢ়ি যাব লাগিব, পিছলে এইবোৰ বহুত পৰীক্ষা নিৰীক্ষা হোৱাৰ পিছতহে এপ্ৰুভ হয়।
হয়, হয়।
এতিয়া ইমান কম বয়সতে এনেকুৱা এটা প্ৰজেক্ট বনাইছ' বৰ ভাল কাম কৰিছ'।
সেইটোৱেও।
আৰু মানে বৰ্তমান সময়ত তোৰ বিজ্ঞান প্ৰযুক্তি ইমানেই উন্নত হৈ গৈছে। মানে তোৰ বিজ্ঞান প্ৰযুক্তিৰ অবিহনে, বৰ্তমান মানুহৰ জীৱনটো মানে অচল হৈ পৰিছে।
হয় বাৰু, দেই।
হয়, এতিয়া চা তই ৰাতিপুৱা শুই উঠাৰ পা চেন্দেল যোৰ পিন্ধা পা ৰাতি শুৱালেকে তই, তই যোনফালে তা সেইফালে কেৱল বিজ্ঞান প্ৰযুক্তি, হয়নে?
মোবাইলটো দৰকাৰ হয়, মোবাইলটো নহ'লে আজিকালি একো কামো নহয় ভালকে।
অ', মানে এতিয়া অফিচ কাছাৰী চবতে মোবাইলটো লাগেই।
মোবাইল, লেপটপটো।
অ অ এতিয়াাতো শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন এটা এপ আছে স্কুল কলেজ বোৰ দেখিছো সেইবোৰতো ৰাতিপুৱা গৈ শিক্ষকে চাইন মৰা তাৰপিছতে আকৌ আহিবৰ সময়ত একজিটৰ সময়ত চাইন মৰা এইবোৰ মানে আজিকালি চব ডিজিটেল কৰি দিছে এইবোৰ চবতো বিজ্ঞান প্ৰযুক্তিৰে প্ৰভাৱ
হয় হয় আজিকালি ফিংগাৰপ্ৰিণ্ট দিলে সকলো হয় সম্ভৱ
অ সেইটো
আজিকালি আজি আজিকালি বিদ্যালয় কলেজত হে
অ কাগজৰ কলমটো উঠি গ'ল
অ আজিকালি অকল আই ডি কাৰার্ডখন স্কেন কৰাই দিলে সকলো হৈ যায়
অ তেনেকুৱা তেনেকুৱাই সেইয়াই মানে সেইবোৰ চব বি বিজ্ঞান প্ৰযুক্তিে আগবঢ়াই নি আছে আৰু
হয় আজিকালি এইটোৱে ন মোবাইলটোক কিমান মানুহক সহায় কৰিছে বস্তু অৰ্ডাৰ দিয়াৰ পৰা ধৰি ঘৰতে আজিকালি মানুহ বাহিৰলৈ নোযোৱাকে কাপোৰ কানি পায়।
যে আকৌ তো নজনা কথাটো তো মোবাইলৰ জৰিয়তে জানিব পাৰি। বেলেগক সহায় ল'ব নালাগে গোটেই মানে দৃশ্যখন মানে তোৰ মোবাইলটোতে সোমাই থাকে
হয় হয় আজিকালি খোৱা বোৱা বস্তু অৰ্ডাৰ দিব পাৰি মোবাইলতে।
অহ হয় সেইটোয়ে তাকে ঘৰত বহিযে।
অহ ঘৰত বহি ঘৰৰ একদম হয় দুৱাৰ মুখতে দি থৈ যায়। হয়
অ সেইয়াই সেইবোৰেতটো সেইবোৰ মানেতো এতিয়া বিজ্ঞান প্ৰযুক্তিৰ ফলতে হৈছে
হয় হয়।
ন অকল মানে বিজ্ঞান প্ৰযুক্তি বুলি ক'লে মোবাইল এপ। টানি আনিলেও নহব বাকি খিনি কথা বস্তু আমাৰ বিজ্ঞান প্ৰযুক্তিয়ে ত এতিয়া ধৰি লও ত ৰাতি পুৱা শুই উঠি পেলাই তই ব্ৰাছ কৰিছ সেই ব্ৰাছডাল টো বি। জ্ঞান প্ৰযুক্তিয়ে দান।
হা হা
অ', সেইটোৱে আগতেই তলাটো মাৰিছ' তলা সেইটো এটাটো বিজ্ঞান প্ৰযুক্তিয়ে হ'ল।
হয়, তলাটো তলাটো মাৰোতো আমাৰ এইবিলাক বিজ্ঞানৰ বস্তুৱে এ হি ব্যৱহাৰ হৈছে।
অ সেয়াই এতিয়া আনকি গাড়ীখন চলি গৈছে গাড়ীখন কি থিয়ৰি চলি যায় অ হয়নে নহয় সেইবোৰতো বিজ্ঞান প্ৰযুক্তিৰ কথা হেৰি কৰিব আকৌ এতিয়া বিজ্ঞান প্ৰযুক্তিৰ উন্নতিৰ লগে লগে এতিয়া খেলা ধূলাটো কেনেদৰে অহা পইচা দেখিছ নাই এতিয়া ক্ৰিকেটৰ জগততে চা ডি আৰ এছ চিষ্টেম ওলালে
অ হয় হয় এইবিলাক আজি কালি বিভিন্ন বস্তুও আছে ডি আৰ এছ টো এতিয়া অ', এম্পায়াৰ জেগাটোত ৰখি চাই ল'ব পাৰে আউট নাই। আউট হৈছে নে নাই হোৱা
ক সেইবোৰে কোনো সন্দেহ নথকাকে বিজ্ঞানসন্মত ভাৱে এইবোৰ প্ৰমাণিত হৈ যায় এইবোৰ চব মানেটো সকলো দিশ লগতে খেল ধেমালি ৰাজনীতি সমাজ নীতি আদি সকলোতে এতিয়া বিজ্ঞানৰ প্ৰভাৱ মানে পৰিলক্ষিত।
হা হা জনাই কেতিয়া আহে আ আজিকালি এল বি হ'লো ইয়াতে
আজি এতিয়া চাগে মিটিঙত চাগে বহুতো মানুহ গোট খাইছে নহয় তহঁতৰ?
অ', খাইছে এই হেৰি ইয়াক মাতিছিলে আমাৰ বিহপিয়া সমষ্টিৰ বিধায়কক।
অ'।
তাৰপিছত তেওঁ গৈ
দেখিছিলোঁ, দেখিছিলোঁ মই আমাৰ নিউজতো দিছে তাত দেখা পাইছোঁ নহয়।
অ', তেওঁ আহি মেলি গোটে মানে প্ৰথমতে উদ্বোধনটো কৰিলে আৰু।
অ', দেখা পাইছোঁ, নিউজত।
এ উদ্বোধন, শুদ্বোধন কৰি মেলি এ সকলো ছাত্ৰ-ছাত্ৰীয়ে মানে বিজ্ঞানৰ প্ৰজেক্টটো চাই চাই মানে হেৰি কৰিলে আৰু। পাঁচৰ ভিতৰত ন' ষ্টাৰ দিছে।
অ', সেইটোৱে, সেইটোৱে তহঁতৰ ল'ৰা-ছোৱালী কিমান গৈছিলে?
আমাৰ আমাৰ পৰা মানে আমাৰ লাগিছিল
এতিয়া জাতত স্কুলৰ ফালৰ পৰা অনান্য ব্যৱস্থা কথাটো কৰিছিল নে কি
অ' স্কুলে অনা নিয়াটো কৰি দিছে, পঠোৱা মেলো।
অ' ভাল ভাল, মানে আজিকালি স্কুল বোৰৰ দায়িত্ব লয় দেই, আজিকালি ভাল হৈছে।
সেইটোৱে মানে আমাৰ এতিয়া আমাৰ দলটোৱে দ্বিতীয় হ'ল। আমাৰ স্কুলৰ দলো মানে তৃতীয়লে আহিছিলে কিন্তু মানে অকমান এই মানে ব্যাখ্যা কৰোতে এটা লাইন অকমান ভুল হোৱা জহত মানে চকুত পও গল।
হয় আৰু মানে কি হৈছে আজিকালি সকলোবোৰ ল'ৰা-ছোৱালীয়ে স্মাৰ্ট নহয় জানো। অলপমান ভুল হলেতো অলপমান ভুল হলেতো মাইনাচ হৈ যায় আকৌ নম্বৰবোৰ-
সেইটো বিধায়কে ক'লে তোমালোকৰ এনেই ঠিকেই আছিলে। অকমান এই ভুল জহত এতিয়া তোমালোক চতুৰ্থ হৈ থাকিলা বুলি কৈছে।
হয়। অ'হ। এই তেনেকুৱাই কথা এ। ঠিকে আছে। ঠিকে আছে। বৰ্তমানতো মানে ল'ৰা-ছোৱালীবোৰৰ যে মানসিক স্থিতিটো প্ৰতিযোগিতামূলক হৈ যোৱাৰ লগে- লগে ল-ছালীবোৰৰ উন্নতিও হৈছে ল-ছালী আগবাঢ়ি যাবলৈ ইচ্ছাও কৰিছে বুজিছনে?
হয়। হয়। সেইটো হয় বাৰু দেই।
অ সেইটোৱে কথা। বাকী বতৰটো ইমান বেয়া হৈছে বা?
অ বহুত বৰষুণ দিছে আমাৰ ইয়াত, এতিয়া।
অ' আমাৰ ফালেও বৰষুণ দি আছে নহয়।
অ'হ বহুত ডাঙৰ বৰষুণ। এক ভালকে মানে মা- মানুহক কথাও নুশুনা হৈ গৈছিলে।
অ' অ' তেনেকুৱা হৈছে বাৰু। এনে বৰষুণৰ মাততো কলত ওলাইছে জানো?
ইমান ধৰিব নোৱাৰি।
মোৰ তেনেকুৱা, কিন্ত যথেষ্ট বৰষুণ হৈছে দেই।
অ'হ এইবাৰ এই বতৰটোৰ মানে মহিমাটো অলপ বেলেগ।
দেখিছনে অলপ আগত কেনেকে বতৰটো মুকলি কৰি থৈছিলে, আকৌ বৰষুণ আৰম্ভ হৈ গ'ল তেনেকে।
অ সেইটোৱে। দিনত ৰ'দ দিলেও, ৰাতিলে কব নোৱাৰি বৰষুণে আহিছ নে, আকৌ বতৰ মুকলিয়ে হৈ থাকে।
অ'হ তাকে আকৌ খেতি-বাতি চব নষ্ট কৰিছে। কৃষকসকলক কাৰণতো এতিয়া চাই এইকেইটা- এইকেই -টা দিনত কঠীয়া -চঠীয়া পাৰিছে। পানীটো যেতিয়া বাহি যায়, মানে কঠীয়াটো গেলি যায় নহয়। বেয়া হৈ যায়।
হয়। যে, এতিয়া তুমি চা -চাবা আকৌ দেই যেতিয়া আমাৰ মাটিৰ ৰুব সম সময় হয় তেতিয়া বৰষুণটো দৰকাৰ হয় -নহয় তেতিয়া নিদিয়ে আকৌ।
অ'হ তেতিয়া নিদিয়ে। তেতিয়া তোমাৰ একদম ৰ'দ দিব। খৰাং হ'ব।
অ'হ তামাম ৰ'দ দিব। অ'হ। মানুহে মানে পুখুৰী পা পানী-চানী নিয়াৰ ব্যৱস্থা কৰিলেহে হয়গৈ। সেনেকুৱা কৰিবগে
অ হয়। হয়। অ'হ। এ আগৰ পা, যোৱা বছৰো তেনেকুৱা হৈছে, নহয় অকল এইবছৰ বুলি নহয়।
সেইটো হয় বাৰু। ধৰ প্ৰত্যেক বছৰ এতিয়া এনেকুৱাই হৈ আছে।
অ'হ তাকেহ। এ হেইবোৰ মানে কি এ এনেকুৱাও নহয় যে গছ-গছনি একেবাৰে নাই, গছ-গছনিও আছে। হয় নহয় বাও ক
হয়। হয়। গছ-গছনি আছে। কিন্তু প্ৰকৃতি এতিয়া এইবিলাক ৰূপ ধৰিব নোৱাৰা হৈ গৈছো আমি।
তাকে এই প্ৰদূষণ আদি বেছি হৈছে। অকল গছ-গছনি ৰাখিলে নহব, নহয়। এতিয়াতো আমাৰ ইয়াতে চা কিমান যান-বাহন চলে। আমাৰ সন্মুখৰ ৰাস্তাটোৱেদি
হয়। হয়। হয়। এতিয়া ৰাস্তাটো যদি প তা-পৰা ইটাৰ গাঁথনি হৈ যায় তেতিয়াতো আৰু গাড়ী- মটৰ হ'ব।
অ' ৰাস্তাৰ আও ভাল হলতো আৰু গাড়ী-মটৰ হব। ভাৱ তেনেকে মানে প্ৰতিঘৰ মানুহতে আজি আজিকালি এখন- এখন বাইক বা এখন -এখন গাড়ী থাকেই। গতিকে মানে এইটো প্ৰদূষণ বাঢ়ি যোৱাটো স্বাভাৱিক কথা হৈ পৰিছে।
আৰু তাতে আমাৰ সন্মুখৰ ৰাস্তাটো ষ্টেচনলৈ যোগাযোগ হয় যে।
অ ৰেল আলিলে যোগাযোগ আছে।
অ' সেইটো কাৰণে আৰু হ'ব।
অ' তাতে, বাৰু হ'ব দে তেন্তে দেই।
আহ অ' ঠিক আছে, তোমালোকে খোৱা বোৱা কৰিলা নহয়?